হেল্ল' মই এতিয়া কাপোৰ চিলাই আছো।
অ চিলাই কাম কৰি আছিল আহ এই এ মই তাৰমানে টিউচন কৰি আছো ৰবা তেওঁ মই ফোন কৰিলো আৰু তোমাক
অ টিউশ্যন মানে কেইজন টিউশ্যন লোৱা তুমি?
মই পাঁচজন লওঁ।
অ ফিজ কিমান কে লোৱা?
এ ফিজতটো বেছি নহয় টউশনৰ ফিজ ছয়শ পাঁচশ এনেকুৱা কৰি
অ কোন ক্লছ ক কোন ক্লছ লোৱা তুমি?
ক্লাছ টো ৱান হয়। উম টিউচন টিউচন কৰি হা হা কি কৈছা?
আৰু কি কি লোৱা বোল এইটো সুধিছো মানে কি কি চাবেক্ট লোৱা?
চাবজেক্ট মানে আপোনাৰ আছামিচটো আৰু আপোনাৰ গণিত নাই নাই নাই সেই বিহ বোৰ নাই আহ
বাকী এতিয়া ল'ৰা ছোৱালী আছে নে গ'ল টিউচনৰ ল'ৰা ছোৱালীবলাক
নাই এই কি বুলি কয় বৰ্তমান টিউচন কৰি পেলাই এই গ'ল, আৰু দুটা আহিব, কি বুলি কয়, কি সি'হতে কি বুলি ক'য় কি কৰ্বা উপায় টো নাই। কাম বন একো নাই, টিউচন কৰি এ খাব লা আৰু নহয়।
অ কিবা এটাতো কৰিবতো লাগিব ন। কি বুলি কয় এ টিউচনে হওঁক কিবা হাজিৰা কামে হওক কিবা এটা কৰিবতো খাব লাগিব ন,
উ তুমি কি অ প প কি তুমি চিলাই কাম কৰি আছা নেকি?
হয় মই ব্লাউজ এটা চিলাই আছোঁ।
অ' এ' মই এই মই যে তোমাক যে লংপেণ্টটো চিলাব দিছিলা লংপণ্টোটো যে মই চিলাব যে দিছিলো কি হ'ল?
মানে এইটো অলপ বাকী আছে বাৰু চিলাবলে।
অ' ত মানে বস্তুতোটো হ'লে মোক কবা আৰু দেই লাগিছিলে টো তাৰমানে এখন বিয়া এখন বিয়া এখন আছিল বিয়া।
অ মানে কি বুলি কয় পৰহি মানে আহি লৈ যাবহি
অ অ হয় হয় হয় তাৰ মানে অ সেই কিবা চিল মাত ওলাই আছে তোমাৰ
সেইটাকে মই কাপোৰ চিলাই আছো মানে,
অ নহয় নহয় অ গম পাইছো এইটো আৱজটো অ অ মানে কি বুলি কয় এ তেনে বিয়াতো তেনে বিয়াখন ত বিয়াখন আজি একমাহ মান আছে চাগে সেইকাৰণে তোমাক আগতীয়াক মই ফোন কৰিলো আৰু কি বুলি কয় লংপেণ্টটো হ'লে আৰু বিয়াতো এইফালে আছে আপোনাৰ এই আমাৰ ঘৰৰ আমাৰ সেইটো চাইদে, নহয় নহয় আমাৰ ঘৰ ঘৰৰ পৰা অলপমান দূৰ, কি বুলি কয়, গাঁৱতে দিয়ে আমাৰ, কি বুলি কয় লাগে মানে এনেই জিলট মানে লাগে অলপমান কি বুলি কয়,
অ হয় নেকি মই বাৰু তে তেতিয়ালৈ হৈ যাব আপোনাৰ চিলাই তেতিয়ালৈ
হয় হয় এ এই পি মান কৈচা পইছাতো!
পইচাটো মানে কি বুলি কয়, আপুনি কিমান দিব পাৰিব এনেইটো হেৰি মানে অল অলপ পেন এটা চিলাব লগা হলে তিনিশ চাৰে তিনিশ মান পালাগে আপোনাক অলপ কমাই দিম আৰু দিয়ক,
তুমি আৰু যি কৈছা আৰু অলপমান কমাই ৰাখিবা আৰু কি বুলি কয়,
উম উম
সেই আৰু কথা ক'ও ৰ'বা, সৰু অ সৰু চলি কি বুলি কয় এ কি বুলি কয় আপোনাৰ এই চাৰ্ট চিলাই কৰে নেকি সৰু ছালীৰ
অ তেনেকুৱা পাৰো বাৰু কৰিবলৈ
হয় হয় এতিয়া মানে কি বুলি কয় সৰু চুলিৰ এটা চাৰ্টএটা চিলাই কৰিব লাগে, নাই নাই ত নে সৰু চুলিৰ চাৰ্ট এটা কৰিব লাগিছিল, এই তাৰমানে কিল স্কুল তাৰমান ছাত্ৰটো তাৰমানে নাই।
হয় হয়, অ' চিলাব পাৰিব আপুনি আনি দিব নহলে?
হ'ব হ'ব মই মই দি দিম দিয়া।
অ' আনি দিবা মই চিলাই দিম দিয়া, পেণ্টটো পেণ্টটো লৈ যাওঁতে তেতিয়া দি থৈ যাবহি, শুনিছে? অ' অ' বাকী ঘৰ পিনে ভালে আৰু? হা হা
ঠিকে আছে মা দেউতা ঠিকে আছে!
অ ভালে দিয়া এতিয়ালৈ বাৰু ভাল ভালে আছে।
অ তুমি সদিনা দেখোন কিবা বেমাৰ হৈ থাকা বুলি কৈছ সেইদিনা দেখোন কৈছিলা, কিবা বেমাৰ হৈ থাকা বুলি কৈছিল
অ হৈছিলে মানে কি বুলি কয় এতিয়া ভাল পাইছে আৰু অলপ। তথাপিও মানে হৈ আছে বাৰু, মানে কি বুলি কম, টেবলেট চেবলেট খাই ন, তিয়া অলপ ভাল পাইছে আৰু। কোনখিনি সময় মানুহৰ কি হৈ যায় কোনোটো গম পোৱা নাযায় ন? এতিয়া ভাল আৰু এতিয়া বেয়া। কোনখিনি সময়ত কি হয় যে মানুহৰ কোনে গম পায়, হয়নে নহয়?
বয়স বয়সটো কিমান আছে তোমাৰ? দৌতা।
উম পাপাৰ? কি পাতি ক হৈছে এতিয়া ছেভেন হেৰি মান হৈছে! ছিক্সটি ফাইভ এনেকুৱামান হৈছে
ছিক্সটি ফাইভ মান হৈছে! অ বহুত, বহুত হৈছে দেখোন বয়স। মাৰ?
অ মাৰটো মা কি বুলি কয় থাৰ্টি এনেকুৱা থাৰ্টি ফৰ এনেকুৱামান হৈছে।
থাৰ্টি ফৰ হলে তোমাৰ মা বহুত ডাঙ সৰু দেখোন।
অ আমাৰ মাতো বহুত সৰুতে বিয়াই হৈছে।
অ তোমাৰ পাপাই
পাপা বৌ দা। খোৱা মানে বহুত। ডাঙৰ হয়।
উম তাতে বহুত ডাঙৰ আৰু কি বুলি কয়? মেক্সিমাম আধা। হুহ। উম কি হ'ব। কেনেআউ।
বহুত মানে মা পাপা বহু ডাঙৰতে বিয়া পাতিছিল। যাওঁ। মা বহুতো মাক তুলনিত। বিয়া হয় মানে বিয়া হ'লেই মানে তেনে কোৱা নিচিনা।
মা আগৰ দিনৰ মানুহ বিলাকে তুলনি বিয়া হৈ ফালি দিয়া হয়। নহয় আগৰ আগৰ দিনৰ মানুহ বিলাকে তো তানে আগৰ দিনৰ মানুহ খিনি। তুল তুলনি বিয়াৰ পিছদিনাই বিয়া। বহুত।
অ তেনেকুৱা নিচিনাই আগৰ মানুহে অ এইটো হয় বাৰু
উম এতিয়া ঘৰু সেনেকুৱা ঘৰ নহয়।
এতিয়া এতিয়া তেনেকুৱা নহয় এতিয়া এতিয়াতো বহুত। বেলেগ এতিয়াতো হাই ডিগ্ৰী কমপ্লিট কৰা পিছতো মানে কি বুলি ক সৰুৱে বুলি কোৱা হয় ন নহয়।
একদম সৰুৱে মানে কমপ্লিট কৰাৰ পিছতো কিবা নিজৰ হাতত কাম। সেইফালে হে তেনে বিয়া চিয়াৰ কথা বাহ।
ভাবে অ আহ এতিয়াতো তেনেকুৱা নহয় হ অ কোৱাচোন কোৱা।
চুমু। ফাৰ্ষ্ট ফাৰ্ষ্ট ইয়াৰৰ চাৰিটা ডক্টৰ দেই। সিহঁতে সিহঁতে আমাৰ ইয়াত নহয় বহুত দূৰৰ দেই বহুত দূৰৰ। মই সিহঁতে বাৰ সুতলো তৰ আৰু ম কৈছে মই বিয়া পতা নাই। মই কৈছোঁ আপোনাৰ দাৰি চুলি দেখোন চাৰ পকিছে ছাৰ। ডক্টৰ কিন্তু আৰু ডৰ আৰু কিন্তু মই স এ ছাৰ আপোনালোকে বিয়া পাতাই নাই। অ বিয়া আমি ছাৰ এতিয়া আমি পতাই নাই বিয়া। ত ইমান বয়সত তেওঁ তাতে বিহাৰ নাই। এটা যে্ এ, বিয়াই উম।
অ। সিহঁতে টো এই সিহঁতে তেতিয়া ভ নাভাবে তেতিয়া কথা মানে, গোটেই মানে ঘৰচ এইবিলাক বনোৱা ঘৰৰ দায়িত্ববিলাক থাকে কে ন। সিহঁতে সেইবিলাক কৰাৰ পিছতহে বিয়া কথা ভাবে।
সিহঁতৰ কেৰিয়াৰৰ কথাটো মানে চিন্তা কৰে।
সেইটোয়ে সেইটো সেইটো ভাল কৰিলে তাৰ পিছত বিয়াৰ কথা ভাবে সিহঁতে।
আৰু কথাটো তাৰমানে ভাবি ছালে তাৰমানানে
অ তেতিয়াহে বিয়াৰ কথা ভাবে।
বিয়া বিয়া চিয়া তাৰমানে চব পিছতেই আৰু।
আগৰ দিনৰ নিচিনা নহয় নহয়, এতিয়া বহুত বেলেগ হৈ গ'ল।
উম বহুত বেলেগ।
উম।
সেই তোমাৰ পাপাই কিবা জব কৰে নেকি?
তেনেকুৱা বাৰু নকয় বাৰু দোকান দিয়ে।
অ'।
এতিয়া দোকানতটো মানে বাট দিয়া নিচিনা হৈছে বেমাৰৰ কাৰণে।
উম।
বেমাৰ তো অলপ দিগদাৰী থাকে ন। সেই কাৰণে
অ
সেইটো কাৰণে মানে অলপ মানে বতি দিছা আৰু
নহয় নহয় এনেই বেমাৰটো কি
প্ৰেছাৰ প্ৰেছাৰ অ অ তেনেকুৱা
ৰাস্তা দূৰতে সদায় টেবলেট খায়
অ অ এইটো সদায় খাই দিব লাগে মানে এইটো নহ'লে আকৌ মানে দিগদাৰ দিয়ে
সেইটো বাৰু সত্য মানে
সদায় খাব লাগে প্ৰেছাৰ টেবলেট হা হা
অ কি বুলি কয় তোমাৰ দাদা আছে
মোৰ দাদাৰ দাদা নাই দেখোন মোৰ দাদা থকা হয়তো ভালে আছিলে তোৰ মোৰ তেতিয়া অকণ টেনচনটো কমিলে হয়
নহয়ানে সেইদিনা ত কৈছিলা মোৰ মোৰ বৌ আছিল কি বুলি কয়
মানে এইটো কি বুলি কয় মোৰ এইটো টো বতাহঁতো আছে মানে শুনিছে বৰতাহতৰ আছে আমাৰ মোৰ নিজৰ নাই
নিজো নাই নেকি অ
নিজৰ নিজৰ থকা হয়তো কথাই নাছিলে বাকী ভাত খালে নে নাই? এতিয়া ভাত অ কিহৰ সৈতে খালে
কি খাম আৰু এই দালি বটাহ আৰু আপোনাৰ বেঙেনা ভাজি উম হেল্ল' দালি আৰু বেঙেনা ভাইজি
খাই হৈ গ'ল নে এতিয়া অ অ হয় নেকি বাকী তোৰ পেনটা আহিব পৰখিলেই শুনিছে
কি কৈছা হেল্ল' কি কৈছে হেল্ল' অ দে কোৱা
অ
অ পেন্টটো মই আনিম দিয়া হয় এনে আৰু মোৰ লগৰ দুটামান আছে
অহ হেল্ল' ব্লাউজটো তো মই চিলাই লওঁ দিয়া অ হ'ব দিয়া অহ অহ